হেল্ল'!
হেল্ল'! অঁ ক'। কি কৰি আছা? এনে আছো, তই?
মইয়ো এনেই আছো বাৰু। এনে বোলো কথা পাতো তাকে ফোন কৰিলো।
অ।
এনে এটা ক কথা ক'ব লগা আছিল।
কিহৰ?
এই মানে বহুত আজিকালি দেখোন শুনি থাকো কি বুলি কয় এইটো মানসিক। স্বাস্থ্য মেণ্টেল হেল্থ।
অ', অ',। অ', অ',।
কি বুলি ভবা এ' এইটো বস্ত মেণ্টল হেল্থ তোমালোকে আমাৰ কেনেকুৱা হ'ব লাগে কি হ'ব লাগে?
মেণ্টেল হেল্থ। মানে বৰ্তমান সময়ত মানে যিটো স্বাস্থ্য সেইটো আমাৰ কাৰণে বহুতখিনি। গুৰুত্বপূৰ্ণ হৈ পৰিছে হা। আগতে আগ- মানে আগ- আ। ত' আমাৰ শাৰ চেষ্ট আছে। বেছি গুৰুত্ব দিছিল। হেল্ল' শুনা নাই।
মনে অকন মানে বুজি আছিলো এতিয়া শুনিছো কওক অ' এতিয়া শুনি আছো কওক।
স্বাস্থ্যৰ উপৰিও। তাৰ মানসিক স্বাস্থ্যটো মানে ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হৈছে আৰু যাক।
আচ্ছা তাকেতো মই মানে আজিকালি প্ৰায়ে পাই থাকো। সৰুৰ পৰা ডাঙৰ এ' চবে কৈ থাকে ডিপ্ৰেচন ডিপ্ৰেচন ডিপ্ৰেছন। এই ডিপ্ৰচনতটো মানে কি? মই তাকে খুধো বোলো তোক।
সই এাৰ ডিপ্ৰেশচন বুলি ক'লে মানে- মানে আমাৰ। হয় এই কিছুমান ষ্টেচ পাই এবিলাক। মানসিক চাপ বুলি যিটো কয় না। কিছুমান মানুহ এনেকুৱা হয় যে আহ নিজৰ পঢ়া-শুনা বা। পঢ়া-শুনাৰ ক্ষেত্ৰত হওক বা এই চাকৰি পাবা কাৰণেই হওঁক। বা কিছুমান ঘৰুৱা মানে বহুত মানুহৰ এনেকুৱা হয় যে ঘৰুৱা সমস্যাৰ কাৰণেও তেওঁলোকে এনেকুৱা। ট্ৰেচ এটা ল'ব লগা হয়। আকৌ- আকৌ কিছুমানৰ ধৰ পৰিয়ালৰ সমস্যা থা। থাকে বা আৰু এতিয়া আমাৰ নিচিনা। সময়ত আমাৰ এইটো সময়ত ধৰ ভৱিষ্যতৰ চিন্তা, যে ভৱিষ্যতত কি কৰিব পাৰিম কি। কৰিলে এটা ভাল হ'ব। অ' কেনেকে পঢ়ো কেনেকে কি কৰো ত' এনেকুৱা ধৰণৰ কিছুমান অ'। কথাই। উম', মানুহ বিলাকৰ তাত মানে ষ্ট্ৰেচ সেয়া কৰে মানে।
কৈছা এতিয়া কৈছা এতিয়া মানে ভাবি থাকো। কবাত এ। ভৱিষ্যতে মই কি কৰিম কি নকৰিম, সেনেকুৱা কথা ভাবি কিনে মোৰো মানে কেতিয়াবা মানে। ষ্ট্রেচ ফিল হয় মানে মানসিক চাপটো বাঢ়ি যায় মোৰ।
অ' কি মানে কি হয় ষ্ট্ৰেচ।
মা-দেউতা মোৰ কাৰণে সুখী হ'ব নহয়। নহয় হ'ব নহয় কিতনা ভাবি থাকোঁ।
এটা আম অ নহ অ ষ্ট্ৰেচো ল'বা লাগে, মানে কি আৰু এটা কথাটো ভাববা লাগিব না আমি এতিয়া আমাৰ ভৱিষ্যতত কি কৰিম ভাল কৰিম নে বেয়া কৰিম, সেইখিনি কথা আমি ভাবাই লাগব, কিন্তু তই সেই কথাটো যদি অতি মাত্ৰা মানে আমি যে এই আহ কি বুলি কওঁ অভাৰ থিংকিং কৰো আজিকালি যিটো মানে হৈয়ে গৈছে চবৰে সেই বস্তুটো ভাবাৰ পিছত অ সেই বস্তুটো ভাবাৰ পিছত মাথাটোত সেই বস্তুটোৱে চলিয়ে থাকে, মানে এনি টাইম সেইটো বস্তু চলি থকাৰ পিছত সেই ষ্ট্ৰেছ এটা মা মানে এটা সৃষ্টি হৈ যায় সেইটো বস্তত। আগৰ দিনত এনেকুৱা নাছি আগৰ দিনতো এইবিলাক ধৰ আমাৰ এতিয়া কিয় হৈছে, আমি মোবাইলত বহুত বিলাক ঘটনা দেখা পায় আছোঁ বা কোনবাই এম এ কৰাৰ পিছত মানে বহুতখিনি হাইয়াৰ এডুকেশ্বন লৈও একো কৰিব পৰা নাই।
এই তাকেটো এতিয়া মানে বহুতিয়া কৈ ভাই গৰ খেলা কিবা খেলা এতিয়া আমি ভাগ্য বুলি ক'লেও নহ'ব আমি এয়া কষ্ট কৰিব লাগিব অ কষ্ট নকৰিলেও যেতিয়া আমি কষ্ট বেছিকৈ নকৰোঁ, নকৰিলে আকৌ মানসিক চাপটো বাঢ়িয়ে যায় আমাৰ চিন্তা কৰি কিনে।
অ সেইটোৱে। উম উম উম।
মানে এতিয়া মানসিক চাপটো মানে আমি কমোৱা বা মানে মেণ্টেল হেলটো মানে বেটাৰ কৰা মানে কি বুলি ভাব মানে কেনকে আমি
মেণ্টেল হেল্থ মানে আমি ধৰি লওঁ ইমানখিনি ষ্ট্ৰেচ লবা নালাগে, আচলতে বৰ্তমান এতিয়া আমাৰ যিটো মানে বৰ্তমান যুগত হা প্ৰতিযোগিতা মানে বহুত খিনি তোমাৰ কম্পিটিচন বুলি ক'লে ভুল নহ'ব হা আহ চবতে পৰীক্ষা এটা দিব যা বা বিভিন্ন ধৰণৰ পৰীক্ষা হওঁক এইবিলাক চবতে মানে ইমান প্ৰতিযোগিতাৰে ভৰ্তি। ত' সেই প্ৰতিযোগিতাৰ কাৰণে সেই মানে মানুহটোৱে এ নিজকে আ মানে প্ৰিপেয়াৰ কৰি-কৰি-কৰি-কৰি যদি সেই মানুহটো সেই কামতটো কৰিব নোৱাৰে কাৰণ ইমান খিনি কষ্ট কৰাৰ পিছত এটা মানুহে যদি সেই নিজৰ মানে সপোন দেখা বস্তুটো ল'বা নোৱাৰে ত' তেতিয়া সেই মানুহটোৰ আচলতে মানসিক চাপত ভোগ বা ধৰে আৰু কিন্তু তেওঁলোকে সেই বস্তু নিজক যিটো নিয়ন্ত্ৰণ কৰিব পাৰা শক্তি থাকে
উম উম।
সেইটো লাগিব, কাৰণ তোৰ এতিয়া নিজক যদি বোলে বুজাব পাৰা নহয় মই এইটো কৰিব পাৰিম আৰু চেষ্টা কৰব, কাৰণ মানুহৰ এবাৰত নহ'ব পাৰে দুবাৰত হ'ব পাৰে না। ত' সেই আৰু নিজৰ আহ অ আৰু কেতিয়াও সমস্যাৰ যে সন্মুখীন হ'ব মানে যে মই ফেইলে হম ফেইল হোৱা কাৰণে মই এক পৰীক্ষায় নিদেও এনেকুৱা নহয় সেই সমস্যাত সন্মুখীন হ'বা লাগে, যি হয় দেখা যাব সেইটো
চব বস্তু আমি ফেচ কৰিবই লাগিব। ফেচ নকৰিলেটো লাভ নাই, তেতিয়া আমি আগুৱাই যাবই নোৱাৰিম জীৱনত।
নোৱাৰিম, নোৱাৰিম, সেইটোৱে আৰু এতিয়া এনেকুৱা হৈ গৈছে যে মানে, ল'ৰা-ছোৱালী বিলাকে পৰীক্ষা এটা দিলে সেই পৰীক্ষ শিক্ষাতো কাৰণ, এটা ল'ৰা-ছোৱালী পৰীক্ষা দিয়াৰ পিছত সেই ল'ৰা-ছোৱালীৰ ওপৰত, গোটেই খিনি প্ৰেচাৰ আহি যায়। মানে মাক-দেউতাকৰ হওক, ওচৰ-চুবুৰীয়াৰ হওক গোটেইখিনিৰ। তাৰপিচত মানে। মাক-দেউতাকে আশা কৰিব এটা ভাল ফলাফলৰ কাৰণে, কিন্তু ওচৰ-চুবুৰীয়া খিনিৰ কি ক'ব এইটো এটা এটা, আজিকালি মানে এটা চিন্তা আহি গৈছে, যে ওচৰ চুবুৰীয়াৰ যদি ৰিজাল্ট বেয়া হয়, উম।
মোক হাঁহিব, কিবা ক'ব সেনেকুৱা আৰু। বেয়াকে ক'ব।
আৰু আজিকালি মানে, মই এইটো বস্তু দেখিছোঁ। মানে এই যে, আমি ধৰ, মোৰ দুখ লাগছে এই বস্তু টো শ্বেয়াৰ কৰবা নোৱাৰে, আজিকালি নকয় কাকো।
নিজৰ মাজতে ৰাখি কিনে, নিজে মানে ভুগি থাকে বস্তুটো।
ভুগি থাকে, সেইটো কাৰণে আৰু বেছি মানে, সেই যে ডিপ্ৰচন হয়। মানে সেই বস্তুতো আৰু, ভিতৰি, ভিতৰি ভুগি থাকে মানুহটোই এটলিষ্ট, নিজৰ যিটো, মানে ত', ভাল লগা ফ্ৰেণ্ড হওঁক বা যি নহওঁক, এটা চবৰে নিজৰ ক্ল'জ ফ্ৰেণ্ড থাকে। ত' সেই মানুহটোক ক'বা পাৰে আচলতে, কিন্তু
এনে সেনেকে মানে, শ্বেয়াৰ অ', শ্বেয়াৰ কৰলি মানে, ষ্ট্ৰেছটোৰ পৰা মানে ৰিলিফ পোৱা যায় আৰু।
অ', অ', সেইটোৱে, সেইটোৱে ষ্ট্ৰেছটো ৰিলিফ পোৱা যায়।
তাকে আজিকালি মানে বহুত শুনি আছোঁ, মানসিক স্বাস্থ্য দুৰ্বল। ল'ৰাটো মানে পঢ়াত বেয়া হ'ল, কিবা হ'ল। অকৃতকাৰ্য মানে সন্মুখীন হ'ল। সেইকাৰণে মানে চুইচাইড কৰিলে, সেইটো, এইটো বস্তু মই নামানোৱেই। হুলস্থুল কৰবা লাগে বুলি, কাৰণ, ইমান সহজতে চে চুইচাইড কৰি লাভ নাইটো, মানসিক স্বাস্থ্য বেয়া হ'ল বুলিয়ে, ভালটো কৰিব ট্ৰাই কৰিব লাগে।
সেইটো, এতিয়া মই তোক ক'লো ধৰ, নিয়ন্ত্ৰণ সেই মানুহটোই মানে এটা আজিকালি বেছিভাগ ল'ৰা-ছোৱালীক চুইচাইদ কৰা দেখি, এটা কাৰনেই, পৰীক্ষা বেয়া হৈছে।
মাক-দেউতাকে ইমান কষ্ট কৰি পঢ়াইছে ভাই, মাক-দেউতাকেটো সৰুৰ পৰা কষ্ট কষ্ট কৰি ডাঙৰ-দীঘলও কৰিছে হয়নে, নহয়?
যদি হয় জীৱনটো যদি এক, একো নোহোৱা কৰি দিয়া যায়, মা-দেউতাই কিমান কষ্ট পাব?
এ, সেইটোৱেই এতিয়া, তেওঁ সেইখিনি মাক-দেউতাকে ৰিজাল্ট বেয়া হ'ব সেই ৰিজাল্ট বেয়া হ'ব, সি আৰু একবাৰ পৰীক্ষাটো দি পাৰব কিন্তু এই মানে নিজে ভাবি থাকে, সেই কথাটো কাকো ক'বা নৰে। সেই নিজে, ভাগি-ভাগি, ভাবি ভাগি সেই ভুক্তভুগী হৈ যায় মানে।
সেইটোৱেতো, মানে লাষ্টত মানে কি হৈ যায়, কাকো ক'বাও ক'বাও নৰি, একো কৰিবাও নৰি, নৰি কিনে মানে, নিজ নিজকে মানে শেষ কৰি দিবা ট্ৰাই কৰি দিয়ে আৰু। চেষ্টা কৰে।
অ', সেইটোৱে, আৰু এতিয়া আমাৰ যদি ধৰি লওঁ, আমি মানসিক স্বাস্থ্যটো ভাল কৰবা লাগে হা।
তেতিয়া হ'লে আমি আ, টোপনি আমাক কমচেও, আ, মানে কমেও আঠ ঘণ্টা টোপনিৰ দৰকাৰ। ত' মানে, আমি টোপনি আঠঘন টা টোপনি লাগেই আমাক, তো মানসিক স্বাস্থ্য ভাল কৰবা কাৰণে টোপনিৰ প্ৰয়োজন। পুষ্টিকৰ খাদ্য, মানে এই যে প্ৰটিন, কাৰ্বহাইড্ৰেট গোটেইখিনি লাগে আমাক। তো, সেইনেকুৱা ধৰণৰ খাদ্য যিখিনি আছে, তো সেইখিনি খোৱা উচিত। বা আৰু আমি সদায় ৰাতিপুৱা, ৰাতিপুৱা ধৰ এই যোগা বা এনেকুৱা ধৰ ব্যায়াম কিছুমান, যিগিলা আছে। সেইগিলা কৰবা পাৰি।
য়গা ধ্যান কৰিব লাগে।
অ'আৰু আজি-কালি চাবিচোন, মানুহ গিলাকে ঘৰত যোগা এটা ব্যায়াম নকৰে, জিমত যায়।
জিমত যায় একদম কিন্তু, জিমে মানে মানসিক স্বাস্থ্যটো মানে অ এ, কেয়াৰ নকৰে, মানে অকল শৰীৰটোহে মানে ঠিকে ৰাখে। কিন্তু, মানসিক স্বাস্থ্য সেইটো মানে অকল যোগাৰ দ্বাৰাহে মানে হয়।
অ'আৰু কাৰণ যোগাত মেডিটেশ্যন আছে।
মেডিচনটো মানে মেইন।
অ'হেইটো ধ্যান কৰিলি তই এটা বস্তু খান। মনটো শান্ত ৰাখৱ ফালে ধ্যানৰ প্ৰয়োজন হবই আচলতে।
সেইটোৱেতো।
কাৰণে আৰু উম।
এই মই ভাবো আৰু এইবিলাক বস্তু মই মাথা মাৰি থাকিবে নালাগে। কাৰণ যিয়ে হব লগা আছে হ'বই। গতিকে নিজৰ সি হয়, কি হয়।
সামাজিক মাধ্যমত মানে, আমি এতিয়া ধৰ সামাজিক মাধ্যমত কিবা এটা দেখিলো। আজিকালি চব ওলায় আহে সামাজিক মাধ্যমত, কিবা এটা দেখি কেনে সেই বস্তুতটো অতিমাত্ৰ। তোকে ভাবি আৰু বা। সামাজিক মাধ্যম অতিমাত্ৰাকে ব্যৱহাৰ কৰিও মানৱ। ঠিক অ ধৰ স্বাস্থ্যৰ মানে ওপৰত। আ কি বুলি কওঁ, প্ৰভাৱ পেলাই বুলি উ বুলি ভাবো আৰু মই।
প্ৰভাৱ পৰে আৰু যিটো বস্তু পাই কিনো আমাৰ।
উম, উম, উম, সেইটোৱে।
পৰি পৰি লৈ যায়।
উম, সেইটোৱে। আৰু আগৰ দিনত মানুহ বিলাকে যেতিয়া মোবাইল নাছিল, তেতিয়া এ এটলিষ্ট। অ 'খেলছিল বাহিৰত পঢ়িছিল মানে আজৰি সময়ত গান গাইছিল। কিতাপ পঢ়িছিল, ছবি আঁকিছিল, কিন্তু আজিকালি সেইবিলাক একোৱেই নাই। অ' মানে আমি এনেকে ব্যস্ত হৈ গৈছো, যে আমাৰ মেইন। মানে যিটো মানসিক স্বাস্থ্য সেইটো আচলতে। বহু খিনি বেয়া হৈ গৈছে, এতিয়া আৰু।
বেয়া। শুন আৰু কি কম, যি কাৰণে এতিয়া আৰু ইয়াৰ মাথা মাৰি লাভ কৰিব লগা হৈছে। যি কৰিব লগা আছে সেই কৰিলেই হ'ল। ভালকে।
অ' সেইটোৱে, সেইটোৱে।
তাকে বাৰু ভাল লাগিল কথা পাতি, বহুতখিনি জানিলোও শিকিলোঁ।
অ'অ, মোৰো ভাল লাগিল বাৰু।
এতিয়া ৰাখো দে।
অ'দে।
ঠিক আছে দে।